হেল্ল'
অ কি কৰিছা?
আছো এনে তুমি?
আছোঁ। বাকী খবৰ খাতি ভাল। ভাল ভাল তোমাৰ? অহ। উম
এই তোমালোক যে অৰুণাচল যে গৈছিলা যে? তাত অ কেনেকে কি কি কৰিলা কোৱাচোন মানে কে খৰচা পাতি কেনেকোৱা
অ গলো তোমাৰ তিনিদিনমান থাকাকে গ'লোঁ দেন ফুৰিলো বহুত বহুত জেগাতে তুমিও যাম বুলি ভাবিছা নেকি
অ ভাবিছো আৰু সেইটো কাৰণে তোমাক সুধিছো কত থাকিলে কি কৰিলাম
অ তাতে তুমি যাওঁতে তাতে বোমলিলা চোমমিলা নাই থাকিব পাৰিবা আৰু এনেকা ঘূৰো বুলি ভাবিলে তুমি চেলা পাছ যাব পাৰা চেলাপাছ তাৰপা আগত বোমলা পাছ এনে তুমি পইণ্ট আছে তাতে থাকা কৰা তাতে পাৰিবা
আৰু তোমাৰ এনে খোৱা বোৱা
খোৱা বোৱা তাত ইমান খাচ নাপায় দেই তোমালোকে যোৱা যদি ভালকে অ তুমি ইয়াৰ পৰাই লৈ যাবা বা তাতে মেগি চেগি পাবা তাত খাবলৈ ইমান ভালকে নোপোৱা মেগি
এনে তোমাৰ খৰচা পাতি কিমান হ'ল
খৰচা তোমাৰ তেনেকেতো বাৰু ইমান এ তোমাৰ বাজেটৰ ওপৰত ধৰা আমি কমকে কৈছো ফাইভ থাউজেণ্ড মান গৈছে তোমালোকে ধৰা কেইজন যোৱা বা কেনেকে যোৱা সেইটো হিচাপত তোমালোকে মিলাই যাবা দেই
তোমালোক কেইজনমান গৈছিলা
আমি ছয় জনমান গৈছিলো বাৰু স্কুটিত গৈছিলো আমি তোমালোক কোন কোন যাম বুলি ভাৱিছা
আমি এনেকে ফেমেলি মেম্বৰচ হে যাম বুলি ভাবিছো সাত আঠটা মান
অহ হয় নেকি কি গাড়ীত যাবা নে এনেকা বাইক চাইকত
অ গাড়ীতে যাম অ
আচ্ছা ভালে ডিচিশন লৈছা বাট এতিয়া তোমালোকে এতিয়া শান্তি বেলি চেলি ঘূৰিবা এতিয়া ইমান হেৰি কি হেৰি কৰিব নালাগে মানে ভাল জেগাত
কিয় এইটো মানে এইটো বতৰত ভাল নহয় নেকি
উম টো মানে তোমাৰ স্ন'ফল নহয় এতিয়া তোমালোকৰ স্ন'ফল নহয় এইটো ছিজনত মেইন কথা সেই কাৰণে
আৰু ক'ৰবাত তোমাৰ যোৱা প্লেন হৈ আছে নেকি
আৰু যাম চাগে ভাবি আছো দাৰ্জিলিং যোৱা কথা আছে এনেকা কৰিম চাগে
অ দাৰ্জিলিং ভাল হয় মই গৈছো বাৰু
অহ তোমালোকৰ কেনেকোৱা খৰচা পাতি গছে তাতে
খৰচা পাতি বেছি বেছিও‌ নাযায় ট্ৰেইনত যায় আৰু
আহ থাকা কৰা
থাকা ঘৰ তোমাৰ আহ ছয়জৱৰ কথা হৈ যায়
উম হুম আৰু খোৱা কৰা বোৰ কেনেকা গৈছে
খোৱাদটো বেয়া বহুত বেয়া
হয় নেকি
উম
অ
খাবলে তেনেকে নাপাবা আৰু মানে।
অ', তোমালোকে কি যাতাই থ থাকাকে গৈছিলা? কেই দিন থাকাকে গৈছিলা?
আমি চাৰি দিন।
চাৰি দিন।
তুমি এনে শিলিগুৰি যাব পৰা। শিলিগুৰিত ভাল হয়।
আও, ক'ত ক'ত ঘূৰিলা?
কত, কত গৈলে মানে আমি এ আকদন ওপৰত নগলো আৰু যত স্নৌফাল হয়, তাত যোৱা ৰাস্তা আছে। তেনেকৈ মল্ল চল্ল। হাইবুৰ মানে ভাল টুৰিষ্ট প্লেচবোৰ ভাল আছে আৰু।
অ', হয় নিকি।
উম।
আকৌ আৰু বেলেগ প্লন নাই তোমালোকৰ পুৰা?
এতিয়া সেইটোৱেই অৰুণাচলৰ প্লান ট্ৰাই কৰি আছিলোঁ কি হয় বা এতিয়া।
অ', একেলগে যাব পাৰি ন। তেনেকুৱা, আমি জাম গৈ আহিছোঁ বাৰু হ'ল বাৰু দিন যোৱা।
উম, একেলগে গ'লে খৰচটো কম হয় আৰু। হেল্লো। হেল্লো।
হেল্লো।
হেল্লো।
অ', একেলগে যাব পাৰি।
অ', একেলগে গলে হত্যাই খৰচা প্ৰতিটো কম হব।
অৱ পইচা পাতি কম হব ন। কি গৰিত জেগ গ'লে গাড়ীত গ'লে ভাল হ'ব।
অ', গাড়ীত গ'লে ভাল হ'ব গাড়ীত গ'লে চিত থাকিব, আৰু কেতিয়া কি বতৰ কি হৈ জাই।
হা-হা আমি এই অৰুণাচল তেনেকুৱা মেচুকা চিদেই যাব পাৰি নেকি ন মেচুকা চিদেই। যদি যোৱা হয় চিদেই এই ভাল আছে, উম দেন কথা পাতিব লাগিব যে ভালকে। কিমান কি কত বোধেটটো জাই ন।
উম, এনেও এতিয়া আহি আছে বন্ধ নহয় বন্ধত যাব পৰা হয়।
জুলাই।
অ', জুলাই মহতেই।
তুমি মোক জনাবা কি কৰা ন। কেতিয়া কি কৈ যাবা, আৰু কি গাৰিত। তোমালোকে কি ভাবা তুমি কি ভাবা ভালে আছে নে
নিচুকা
উহ উহ
ভালে আছে ফটো চটো টো মই ভালে দেখো
অ পাৰি তেনতে যাব
ত' লগৰ ভালে লাগিছে ধুনীয়া জেগা গলে ভাল লাগিব
উম কেইদিনৰ কাৰণে যাম বুলি ভাবিছা
তিনি চাৰিদিন মানে
উ পেৰেনচ লৈ যাব নে ন এতি কি বুলি কয় আমি ফ্ৰেচ বিলাক যাবলৈ ভাল হ'ব
চাই লওচোন কি হয় ফ্ৰেছৰ লগত গলে বেছি ফূৰ্তি হয় আৰু
উম তাকে গাড়ী চাড়ী ঠিক কৰিব লাগিব এতিয়া অ
সেইটোৱে
আও
ঘৰ ভাত নাই এতিয়া খাই মেলি উঠিছোয়ে সন্ধিয়াতো
আচ্ছা হয় নেকি
তুমি কি খালা
মই খালো কিবা কিবি আৰু ঘৰত কোন কোন আছে এতিয়া।
ঘৰত ভাইটি মা পাপা হত
আহ বাকী মা পাপাৰ হতৰ ভালে নে
উম ভাল ভাল তোমালোকৰ
উম ভাল ভাল বাকী মই অলপ এনে কাম কৰি আছিলোঁ তুমি
মই এনে বহিয়ে আছিলোঁ
আও বাকি যোৱাতো কথা পাতিব লাগিব ন কি হয় তুমি সুধিবা পেৰেনচ যে কি কয় কি নকয়
সেইটোয়ে যে ভালকে মিলাব লাগিব
মিলাবা অৰুণাচল চাইদতটো মানে বহুত ধুনীয়া জেগাতটো নৰ্থ ইষ্ট এৰি উম এতিয়া স্ন'ফল
নহ'ল নাই চাগে এতিয়া
উহ
ওৱাঙ যাওঁতে কেইটা গৈছিলা
আ কি কৈছা?
তোমালোক যাওতে কেইটা গৈছিলা।
আমি ছয় সাত। জন মান গৈছিলো আমি গাড়ীত যোৱা নাছিলো আমি স্কুটি লৈ গৈছিলো স্ন'ফল চাবলৈকে গৈছিলো বাৰু। মিচেলা পাছ গৈছিলো তোমাৰ এইটো চাইডত।
মানে এটাৰ পাঁচ ছয় হেজাৰকে পৰিছিল নে গোটেইখিনি মিলাই।
ন এটা তোমাৰ তিনি চাৰি হোজাৰ মানকে পৰিছে।
ঠিকে আছে তেতিয়াাহ'লে কি কেতিয়া গৈছিলা।
হা হা।
কেইদিনৰ কাৰণে গৈছিলা।
আমি চাৰি পাঁচদিনৰ কাৰণে গৈছিলোঁ।
উম
হম। বাকী তুমি অ হমষ্টে হমষ্টে তোমালোকে গ'লেটো। তেতে থাকিব লাগিব চাগে ন।
হোমষ্টেটোৱে বেছি প্ৰিফাৰ কৰিলে ভাল।
অ হোটেল চোটেল ইমান খাজ নহয় ন এতিয়া।
উম খোৱাটো ভাল নি দিয়ে।
অ খোৱাতো ভাল নহয় ত। বাকী একেলগে যাম বুলি আশা থাকিলে ন।
অ সেইটোৱে গলে ভাল লাগিব।
তুমি এতিয়া ক'ত পঢ়ি আছা?
মই এতিয়া এতিয়া পঢ়া হোৱা নাই এতিয়া ক'ত হয়!
আহ বাকী খবৰ খাতি ঠিকে আছে।
ঠিকেই আছে।
ঘৰত।
ঘৰটো আছে ভালেই চবৰ।
আহ বাকী এতি ভাইটিক কোন ক্লাছত পঢ়ি আছে।
ভাইটি এতিয়া থ্ৰীত।
থ্ৰীত। আচ্ছা! উ উম এতিয়া তুমি কি কৰিম বুলি ভাবিছা ফুৰা কৰাই।
ফোঁৰা গৰা এতিয়া সে অৰুণাচললৈ প্লেন।
অ ন চে প্লেন দেন তুমি ঘৰত জনাবা আৰু। কি হয় কি নহয় ন মিলাবা সেইফালে বাজেটটোৰ কথাও আহে ক'ব লাগিব।
আহ।
ন।
অ সেইটোৱে। কি হয় মা হতক কৈ অ! সুধিব লাগিব মানে এবাৰ।
উম উম কেইদিনৰ কাৰণে যাম বুলি ভাবিছে এইকেইদিন
এইটোয়ে চাৰি পাঁচ দিন
চাৰি পাঁচ দিন ন খোৱা কৰাটো লৈ যাবাইনে নে ইয়াৰ পৰা নে কি
সৰু সুৰা কিবা নিব লাগিব বাকী আৰু ৰাস্তাই ৰাস্তাই এনেকে কিবা কিনিব লাগিব হোমষ্টেতে থকা হব তাতে কিবা মিলাব লাগিব আৰু
উম হয় বাৰু হোম ষ্টেটো ইয়াতে বুক কৰি যাব লাগিব দেই নহ'লে একদম বেয়া হ'ব
অ মই এটা চাই আছিলো ওলাই থাকক উম
অ চাই পেলাই জনাবা ঠিক কৰিবা ন কেতিয়ালৈ যোৱা কেতিয়া মানে যাম বুলি ভাবিছা
কেতিয়া মানে ভাইটিৰ একজাম হ'ব এতিয়া ত' তাৰ পৰীক্ষা চৰীক্ষা পৰীক্ষা খতম হোৱা পিছত লাহে ধীৰেকে যাম আৰু তাৰ ফাৰ্ষ্টতে প্লেন টো বনাব লাগিব বাজেট
প্লেনটো অ অ প্লেনটো ভালকে লগৰখিনি ওলাবা উলিয়াবা ন
ফেমিলি লগত যোৱেকে লগ লগৰ লগত গ'লে বেছি ফূৰ্তিটো হৈ যে সেইটোৱে আৰু
উম উম উম আৰু এতিয়া কিমান কিহত খৰচা হয় সেইটো মিলাবা একেলগে গলে ভাল লাগিব
সেই সেই তোমাৰ খৰচাটো তোমাৰ কম গ'লেতো অলপ বেছি হ'ব বেছি গলে কম হ'ব আৰু
উম হম হম
কিমান যায় এতিয়া সেই পোৱালি খিনি ওপৰত কথা গাড়ীত বেছি যাব বাৰু
গাড়ীত তেলৰ খৰচো থাকিব তোমাৰ
ভাৰা আছেই
উম
তেওঁ কিমান মানকে ধৰিব পাৰে কিমান মানকে যাব পাৰে এনি গেছট
ফুৰা যদি ফুৰা চুৰা হৈ চাগে তোমাৰ ছয় সাত মান যাব পাৰে
এজনৰ ন
উম
উম ভালকে কাপোৰ চাপোৰ লৈ যাব লাগিব ভালকে
সেইটোৱ
অ হোটেল চোটেল ভালকে বুক কৰি ল'ব লাগিব গতিকে খোৱা কৰা মানে প্ৰব্লেম হৈ যাব ন তাকো জিমান পাৰো লৈ যাব লাগিব তেতিয়াহে ন
অঁঃ সেইটো ঠিক আছে দিয়া
অঁঃ ঠিক আছে
উম